হেল্ল' হেল্ল' হেল্ল'
হেল্ল' অহ শুনিছো
হয়
শুনিছোঁ‌ শুনিছোঁ কি কৰি আছা? অহ ভালেই, কি কৰি আছা তুমি
মই আছো এনে
আচ্ছা মই এয়া ৰুমতে বহি আছো।
অহ
আজি হেবিট অফ ৱৰ্কিং আ পাৰ্লি বিষয়ত অলপ আলোচনা কৰিম নেকি
হয় সোনকালে ভাল পোৱাৰ বিষয়ত নহ এইটো এটা ভাল অভ্যাস এই বিষয়ে আলোচনা কৰিব পাৰি
অলপ ক'ব পাৰিবনে তুমি
হয় পাৰিম অহ সোনকালে সাৰ পোৱাটো অহ অভ্যাস অতি উত্তম আৰু স্বাস্থ্য আমি যদি ৰাতিপুৱা সোনকালে উঠো আমাৰ গোটেই দিন টো ভালে যায় আৰু আমি উ ৰুমটোত বেছিকে সময় পাম অহ যেনে তুমি ৰাতিপুৱা যদি সোনকালে উঠি তুমি ব্যয়াম কবা দৌৰিবলৈ যাওঁ বা মনোযোগ বৃদ্ধি বা মস্তিষ্কৰো বিকাশ হয়
হয় হয় ৰাতিপুৱা সোনকালে উঠাটো ভাল ব্যায়াম চিয়াম কৰাটো ভাল আপোনাৰ তোমাৰ শৰীৰৰ কাৰণে ভাল তোমাৰ বেমাৰ আজাৰ নহব
হয় ঠিক কৈছে
আহা
হয় ঠিকেই কৈছা আৰু পোৱাৰ সময়খিনি শান্তি আৰু সতেজ হয় এই সময়ত পঢ়িলে ভাল তোৰ মনতো থাকি যায়
এই সময়ত পঢ়িলেও তোমাৰ মনত থাকে তুমি মানে এই সময় যি কৰা তুমি ব্যায়াম কৰিব পাৰা তুমি ৰাণিং কৰিব পাৰা তুমি য়োগা কৰিব পাৰা যিটো তোমাৰ শৰীৰৰ কাৰণে ভাল
হয় ঠিকেই কৈছা বাৰু সোনকালে সাৰ পোৱাৰ মূল সুবিধাসমূহ কি কি?
বুজা নাই কি কৈছা
বাৰু সাৰ পোৱাৰ সোন সোনকালে সাল পোৱাৰ সুবিধা সমূহ কি কি?
এতিয়া এনেই তুমি এতিয়া সোনকালে এতিয়া মানে তুমি ৰাতিপুৱা এতি কেইটাত উঠা এতিয়া
মই ৰাতিপুৱা ছয়টা মানত উঠো
ছয়টাটো ঠিকে আছে কিন্তু অলপ সোনকালে উঠাটো ভাল আৰু পাঁচটা চাৰে চাৰিটা এনেকুৱা সমই উঠাতো তাতো অলপ ভাল মই এতিয়া মানে যেতিয়া মই গাঁৱতে আছিলো ন ত অলপ সোনকালে উঠিছিলো ত এতিয়া মই গুৱাহাটীতে ই ইয়াতে আহি কিনে মানে এতিয়া মানে অলপ লেট হৈ গল মানে ছয়টাত উঠো মই এতিয়া
হয় ঠিকেই কৈছে। পোৱাৰ বিশুদ্ধ বায়ু স্বাস্থ্যৰ বাবে বহুত উপকাৰী বুলি কোৱা হয়।
হয় হয় আৰু তুমি যদি সদায় ৰাতিপুৱা উঠি কিনি ব্যায়াম চিয়াম কৰা তোমাৰ শৰীৰৰ কাৰণে ভাল। কিয় কলে মই সদায় ব্যায়াম কৰো ন সদায় এঘন্টা দেৰ ঘন্টা এনেকুৱা মানে সদায় মানে ব্যয়াম কৰো মই ত' মই মানে ভাল পাইছো। ন সেইকাৰণে তোমাক কৈ আছো মানে ৰাতিপুৱা মানে ব্যায়াম কৰিলে মানে ভাল নে বেয়া তুমি এইটো সেইটো কৈ আছো আৰু তোমাক।
হয় হয় ঠিকেই কৈছে হয় হয় ৰাতিপুৱা মোৰ উঠি মানে এক ঘণ্টা ময়ো ব্যয়াম ব্যায়াম কৰো এক ঘন্টা ব্যায়াম আহ আৰু এই এক ঘন্টা ব্যায়ামৰ মাজত আধা ঘন্টা ব্যায়াম কৰো আৰু আধা ঘন্টা চয়ান কৰো
আচ্ছা ভালে ভালে
উ বাৰ ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্ব গুৰুত্বপূৰ্ণ নেকি
হয় হয় সোনকালে উঠাটো এইটো ভাল তোমাৰ নিজৰ কাৰণে ভাল এইটো মোৰ কাৰণে নহয় তোমাৰ নিজৰ কাৰণে ভাল এইটো তুমি যিমান সোনকালে উঠিবা এইটো তোমাৰ কাৰণে ভাল তুমি উঠি কিনি মোক মোক ধ কি তুমি পানী পানী খাব পাৰা খালী পেটত পানী খোৱাটো আৰু বেছি ভাল তুমি খালী পেটত পানী কোৱা যিমান পাৰা তুমি খালী পেটত পানী খাব চেষ্টা কৰা ৰাতিপুৱা খালী পেটত তোমাৰ শৰীৰৰ কাৰণে ভাল এইটো। এই কিছুমানৰ আছে ন, পেটত যেন কিছুমান আছে ন পাথৰ হৈ হৈছে পেটত।
হয়।
এইটো তুমি সদায় যদি ৰাতিপুৱা যদি সদায় খালি পেটত পানী খোৱা ন ত তোমাৰ এইটো পাথৰটো নাথাকিবই চাবা চাবাচোন কাৰোবাৰ পেটত পাথৰ থাকে ন এইকেইটাৰ কিয় পাথৰ থাকে পানী কম খায় এইকেইটাই ৰাতিপুৱা পানী নাখায় এইকাৰণে পেটত পাথৰ যেন হয় এইটো কাৰ এইটো কাৰণতে হয় কিছুমান আছে এনেকুৱা পানী বহুত কম খায় এদিনত কম হ তিন চাৰি লিটাৰ পানী খাব লাগে।
অ ঠিকেই কৈছে।
তুমি এনে এদিনত কেই লিটাৰ পানী খোৱা?
মই এদিনত চাৰি পাঁচ লিটাৰকৈ পানী খাও
ভালে ভালেম হান পথৰ কেইটা তোমাৰ মানে নিজৰ গানে ভাল। মই এনেকা তিনি চাৰি লিটাৰ মান খাওঁ। ৰাতিপুৱা শুই উঠি কিনি মই এক লিটাৰ খালি পেটত খাম তাৰ পাছত এনেকুৱা ব্যায়াম চিয়াম কৰা পাছত আৰু খাওঁ তাৰ পাছত স খাদ্য খাই কিনি তাৰপিছত এনেকুৱাই চলি থাকে দন্তটো মানে তুমি ৰাতি যদি তুমি ব্যাম কৰিম তোমাৰ দিন টো মানে কিবা ন তোমাৰ দিনটো ভাল যায় আৰু
হয় ঠিকেই কৈছে বাৰু ৰাতিপুৱা সোনকালে উঠাৰ লগত সময় সঠিক ব্যৱস্থা ব্যৱস্থাপনাৰ ক্ষেত্ৰতো কিবা ভূমিকা আছে নেকি
এতিয়া এ ম তোমাক ৰাতিপুৱা উঠাটো মানে এইটো এ ম তোমাৰ হেবিট হল মানে বুজছা না তোমাৰ এটা মানে আদাত হৈ যাব মানে ন তোমাৰ মানে এ কিবা হৈ যাব যে মই আজি যেনিবা মই পাঁচ বা পাঁচটাত উঠিছো ন তুমি এদিন যদি পাঁচতাত উঠিছা ন ত তোমাৰ এইটো মানে কিবা মানে হেভিত হৈ যাব এইটো তোমাৰ তুমি পাঁচ্তাতে সদায় সাৰ পাবা।
হয় ঠিকেই কৈছে এইটোটো ভাল অভ্যাস আমি আমি এইবোৰ অভ্যাস গঢ়ি তুলিব লাগে
হয় হয় তুমি এদিন দুদিন তুমি এদিন যদি পাঁচটাত উঠিছা ন তুমি তাৰ নেক্স দিনা তুমি মানে তুমি নিজেই মানে তুমি সাৰ পাই যাবা তুমি
হয় হয় এইটো গম পাও
এদিন খালি তুমি মানে অলপ কিবা কৰিব লাগিব তাৰ পাছত তুমি নিজে নিজে সাৰ পাই যাবা
হয় আমি প্ৰথম দিনাই কষ্ট পাওঁ কিন্তু এইটো আমাৰ গোটেই জীৱনৰ বাবে ফলদায়ক হয়
হয় আৰু শুনা ব্যায়াম কৰাটো ন বহুত ভাল তোমাৰ শৰীৰৰ কাৰণে বহুত ভাল আজিকালিৰ যুগতো জানাই কিবা মানুহবিলাক আ বহুত আলচিয হৈ গল ন ৰাতিপুৱা উঠিব নিবিচাৰে ব্যায়াম চ্যাম কৰিব নিবিচাৰে খালি বহি বহি খাই এইবোৰ মানুহৰে বেমাৰ আজাৰ হয় ন যোন মানুহ ব্যায়াম চিয়াম কৰে ন এইবোৰ মানুহ বেমাৰ আজাৰ কেতিয়াও নহয় ড্ক্তৰক কাষত যাবই নালাগে এইবোৰ
হয় ঠিকেই কৈছে উ বাৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সোনকালে উঠাৰ কি লাভ আছে
মই মই যোনটো জানো ন সোনকালে উঠা তোমাৰ বহুত লাভ আছে তুমি সোনকালে উঠি কিনি তুমি ব্যায়াম কৰিলা এইটো তোমাৰ এটা শৰীৰৰ কাৰণে ভাল হ'ল ন তুমি সোনকালে উঠি কিনি তুমি সোনকালে উঠি কিনি পঢ়িলা ত এইটো তোমাৰ ভাল হ'ল ন তোমাৰ
হয় হয় ঠিকেই কৈছে একেবাৰে ঠিকেই কৈছে দেই এই উদ্গে উদ্বেগ আৰু অলসনতা অঁ কমোৱাতো সহায় কৰে।
হয় হয়।
উম সঁচাকৈয়ে পুৱাৰ পৰিৱেশে মানুহক শান্তি দিয়ে।
হয় হয় এতিয়া তুমি অলপ কোৱাচোন।
অঁ মোৰ মতে ৰাতিপুৱা উঠিব লাগে। কিন্তু সুৰ্য্যোদয়ৰ পৰিৱেশ হয় বা ত চৰাই যি উম উম মাত মাত শুনো শুনো আৰু যিটো এটা শান্ত পৰিৱেশ সেইটো দিনৰ বেলেগ সময়ত যি পোৱা নাযায় আৰু ৰাতিপুৱা সোনকালে যদি উঠো উঠি বহো আৰু ৰাতিপুৱা তেতিয়া বহুতেই স্বাস্থ্যকৰ হয় আৰু ৰাতিপুৱা আৰু গধূলিৰ পৰিৱেশটো এটা বেলেগ বেলেগে এটা বায়ু চলাচল কৰে কিন্তু আমাৰ শৰীৰৰ বাবে বহুতেই ভাল বা এটা সতেজ বায়ু চলাচল কৰে কিন্তু আমাৰ শৰ শৰীৰক স্বাস্থ্যৱান কৰে আমি এইটো এনেকুৱা পাৰো আৰু অঁ অঁ দিনটোৰ বাকী বাকী খিনি সময়ত লাভ কৰিবলৈ নাপাও
হয় হয় তুমি ৰাতিপুৱা জোনাই তো আমাৰ সূৰ্যো কোৱা কোৱা।
আৰু কিন্তু বৰ্তমান সময়ত, হয় কৈ আছো অহ আজিকালি কিন্তু বৰ্তমান সময়ত বহুতে অহ দেৰিকৈ উঠে, দেৰিকৈ শুৱে আৰু দেৰিকৈ উঠেও, তেওঁলোকৰ স্বাস্থ্য চ অৱনতি হোৱা দেখা যায়।
মই জানা মতে নহ, এই যিবোৰ যিবোৰ আছে নহ, এটা দুটা মানে ফোন চলাই থাকে যে, সেইবোৰ মানে বহুত বেয়া তোমাৰ চকুৰ কাৰণে বহুত বেয়া হব, হয় নহ নহয় তোমাৰ চকুৰে চকুৰ বেয়া হ'বই। আৰু তুমি ৰাতিপুৱা যদি দেৰিকে উঠা, তোমাৰ তোমাৰ গোটেই বডী তোমাৰ মানে আলচিয়া হৈ যাব, মানে একো কাম কৰিবই মন নাযাব‌ তোমাৰ, তুমি দেৰিকৈ যদি উঠা, সোনকালে উঠি তুমি তুমি ব্যায়াম চ্যাম কৰা যদি তোমাৰ মনটোও ভাল লাগিব তোমাৰ। যে আজি মই ব্যায়াম কৰিছোঁ, তুমি এটা ফুৰ্তিত থাকিবা পুৰা দিনটো।
হয়, হয়, ঠিকেই হৈছে।
ৰাতিপুৱা উঠি কিনি জোনটো সূৰ্যটো যে এটা, মানে ওলাই যে, তুমি তাৰ ওপৰত তুমি ভিটামিন দি পাবা, তুমি দছ মিনিট পোন্ধৰ মিনিট এনেকা ভিটামিন দি লব পাৰা তুমি। জোনটো মৰ্নিঙত জোনটো সূৰ্যটো ওলাই ন তুমি তাৰপৰা তুমি ভিটামিন দি পাবা। ত সোনকালে উঠাটো এটা ভাল হয়।
হয়, ঠিকেই কৈছে। আৰু দেৰিকে উঠিলে স্বাস্থ্যৰ প্ৰতি বেয়া প্ৰভাৱ পৰে। অনিয়মীয়া টোপনি ক্ৰান্তি, মূৰৰ বিষ বা মনোযোগৰ অভাৱত বা মনোযোগৰ অভাৱো দেখা পোৱা যায়। আৰু বহুখিনি সময়ো নষ্ট হয়।
হয়।
উম
এইকাৰণে সোনকালে উঠাটো মানে ভাল।
বুজা নাই কি কৈছা?
বাৰু সোনকালে উঠাৰ অভ্যাস কেনেকৈ গঢ়ি তুলিব পাৰি?
এইটোৱেতো মই কলো, তুমি এদিন তুমি এদিন তোমাৰ কষ্ট হ'ব, এদিন দুদিন তোমাৰ কষ্ট হ'ব যে কেনেকা মই উঠিম এনেকা তুমি মনত ভাবিবা ন?, এই কালি মই কেনেকা চাৰিটা পাঁচটাত উঠিম, এদিন হঠাৎ মই এনেকা কেনেকা মই মানে উঠিব পাৰিম? তু অনেকে ভাবিবা ন, তুমি এদিন দুইদিন তোমাৰ অলপ কষ্ট হ'ব, যেতিয়া তুমি এদিন দুদিন উঠি যাবা ন, তোমাৰ মানে এটা কিবা হেবিত হৈ যাব যে চাৰিটাত মই উঠিব লাগে যে মই উঠিবই লাগে। মানে যে ডিচিপ্লিন বস্তুটো থাকিব লাগিব তোমাৰ যে তুমি এদিন উঠিলা, তাৰ নেক্সট দিন তুমি নুথিলাই। এনে নহয় তুমি এদিন নঠিলে মানে সদায় উঠিব লাগ তোমাৰ মানে শৰীৰৰ কাৰণে ভাল কিছুমান আছে ন মানে ভাল্, কিছুমান আছে নহ এদিন উঠি কিনি এদিন দু দিন উঠি কিনি বয়া কৰিব ত আৰু নেক্সট দিনা মানেু উঠে ত সেই কৰ মানে তোমাৰ শৰীৰৰ কাৰণে বেয়া হব।
হয় ঠিকেই কৈছে, বাৰু দিয়া আজিলৈ ইমানতে আৰু তোমাৰ কথাপাতি ভাল লাগিল।
হয় হয় ময়ো তোমাৰ লগত কথা পাতি ভাল লাগিছে ঠিক আছে ঠিক আছে।